হেল্ল'
হেল্ল'
উম ক'ত আছা
ঘৰত তুমি
ময়ু ঘৰতেই কি কৰি আছ
বহি আছো তুমি কি কৰি আছা
ময়ো বহিয়ে আছো উম খানা খাইছে
হ
খোৱা বোৱা খাইছে
খোৱা নাই ভাত খোৱা নাই খাম অলপ পিছত খাম তুমি খাইছা
নাই খোৱা তে ৰাখিছা
চাহ খাইছিলো তুমি খাইছা
ম খাইছিল
এনে কি তুমি উৎসৱ চৎসৱ ভাল পোৱা নে
মই ভাল পাওঁ উৎসৱ তুমি
উম ভালপাও উৎসব আহিলে ভাল লাগে ভাল লাগে বিহু বিহুত ভাল লাগে বিহু আছে ৰঙালী বিহু কাতি বিহু বিহু বিহুত মানে পিঠা চিঠা বনাই বিহু আমাৰ অসমৰ জাতীয় উৎসৱ ভাল লাগে আৰু নাচ তাচ কৰে সাংস্কৃতিক অনুষ্ঠান পাতে
আহ পালি নেকি
হয় ভাল লাগে তোমাৰ ভাল লাগে নে
উম সকলোতকৈ প্ৰিয় বিহুটো কোনটো
এইটো বহাগ বিহু
কি কি কৰে বহাগ বিহু
বহাগ বিহুত নতুন বছৰ নতুন ই হয় কুঁৱলিয়ীয়ে মাতে চাতে ভাল লাগে পিছত তোমাৰ নতুন আৰম্ভণি এটা নতুন বছৰৰ নতুন আৰম্ভণি হয় তাৰ পিছত এনেকা অনুষ্ঠান বোৰ পাতে সাংস্কৃতিক অনুষ্ঠান তলতে নাচ গান এইবোৰ হয় ভাল লাগে ঔ
ভাল লাগে বিহু বিহু আহিলে ভালেই লাগে উৎসৱ উম
তুমি কি বিহু ভালপোৱা
টো বহাগ বিহু ভাল পাওঁ
অ বহাগ বিহুতটো প্ৰথম বিহু এই বছৰৰ প্ৰথমত আৰু ভাল লাগে অসমীয়া ভাল লাগে
উম বিহু কেই
দুল বজায়
উম বিহু ভাল পোৱাৰ কাৰণটো কি কব পাৰিবা
বিহু ভাল লাগে এনে ধৰা এ নতুন বছৰ আৰম্ভণি হয় সেইটো আৰু দৰব নাস্তা গান এইবোৰ হয় মানুহৰ মন বোৰ ফূুৰ্তিৰে ভৰি পৰে বিহু আমাৰ চবৰ কাৰণে এটা জাতীয় উৎস খুব ফূৰ্তি কৰা হয় পিঠা বনোৱা হয় ভাল লাগে সেইটো কাৰণে চব বস্তুৰ এটা নতুন নতুন আৰম্ভণি হয়
উম কাতি বিহু ভাল নোপোৱা
ভাল লাগে চব বিহু ভাল লাগে বিহুত আজি ভাল লাগে তুমি ভাল পোৱাানে
ভাল পাও
পিছত এনে উম কিবা আহ দিৱালী পিছত বেলেগ বেলেগ কুলি এইবোৰ ভাল পোৱা নে
অ ভাল পাওঁ দেৱালী ভাল পাওঁ হলি ফটকা ফুটোৱা হয় ভাল লাগে
দেৱালীত ফটকা ফুটোৱা
উম
হয় গোটেই ৰং চোৱা হৈ যায় পট কা লাইট জ্বলে ফতকা ফুটালে বহুত ভাল লাগে
বহুত ভাল লাগে হোলীৰ দিনত বেলেগক ৰং
ৰং খানা ৰঙিন হৈ যায় অ ৰঙিল কাৰো মনত একো হিংসা ভাৱ না থাকে একো না থাকে চবেই মিলা প্ৰীতিৰে থাকে কে এটা উম মানে শান্তি ময়দিন আৰু
অ কি কৰিব লাগে?
অ', এনে বিহুত পিঠা চিঠা বনাই নে তোমালোকৰ?
উম, বনাই পিঠা বনায়।
কি পিঠা বনাই? কি কি কি পিঠা বনাই?
বিভিন্ন ধৰণৰ পিঠা বনায়। এনে ধৰণৰ
কি পিঠা খাই ভাল পোৱা?
মই হেৰি কুলি পিঠা এটা আছে।
হয় হয়।
ইটো তুমি নাচিব পাৰা গান গাব পাৰা?
গান অলপ চলপ গাব পাৰো নাচিব বেছি নোৱাৰো, তুমি?
শিকা নাই।
তুমি?
মই নাচিবও পাৰো
গান গোৱা নে?
উম, ঘাওঁ
আৰু নাছা
নাচো মাজে, মাজে। উৎসৱ টোৎসব আহিলে। উৎসব আহিলে নাচো। আৰু সকলো মিলি জুলি নাচো। আহ।
গ্ৰুপত নাচা।
আহ সকলোৱে মিলি জুলি নাছো।
ঠিকে আছে নাচিব লাগে
উম। উৎসৱ পাতিলে ভালেই লাগে। ৰ্ফুটি আহে সকলোৰে
আৰু পূজা ভাল পোৱা নে পূজা আহিছে।
ভাল পাও
পূজাত যোৱা
যাওঁ তুমি যোৱা নে?
হয় যাওঁ এইবোৰ উৎস আহ উৎসৱ আহিলে ভাল লাগে আগৰ পৰাই ভাল লাগে বজাৰ থজাৰ কৰা হয়
উম বজাৰ জগাৰ কৰা হয় নতুন নতুন বস্তু আহে এইবিলাক কিনা হয়
উৎসৱ অসমৰ জনপ্ৰিয়
অসমৰ জাতীয় উৎসৱ কোনটো বিহু
উম
ত সকলোৰে কাৰণে সমান সকলোৱে পালন কৰে
উম ভালে লাগে উৎসৱ
হয়
ঘৰত সকলোৱে উৎসৱ পালন কৰে ন
হয় কৰে তোমালোকৰ ঘৰত কৰে
উ কৰে সোকলোৱেই কৰে সকলোৱে মিলি জুলি তেলেগু উৎসৱ পালন কৰো ভালে লাগি
আমাৰ ঘৰটো চবাই ইপিনেদ মিলি জুলি গাঁৱৰ মানুহোৰ মিলি জুলি আমি পালন কৰোঁ ভাল লাগে ফূৰ্তি হয়
সু উৎস বৰ যেতিয়া আহে যিকোনো উৎসৱ আহিবা আমালোকৰ ফালে
তুমিও আহিবা
অ ফুৰিবলৈ যোৱা নে উৎসৱৰ দিনা
যাও তোমালোক যোৱা না
যাওঁ ফ ভাল লাগে সকলোৱে মিলি জুলি ফুৰিবলৈ যাওঁ
হয় যাব লাগে ফুৰিব লাগে
উম
বিহু খাব আলহী মাতানে
মাতো আহে আলহী
তুমি যোৱা নে বেলেগৰ ঘৰত খাবৰ কাৰণে বিহু তিহু মাতেনে
যাও মাতো আহে সকলোৱে মিলি তুলিয়েই কৰো
হ
ভাল লাগে মিলি জুলি কৰিলে উৎসৱ
উৎসৱ মানেই তো মিলি জুলি কৰাৰ এটা মানে উৎসৱ অকলে কৰিব পালন কৰিব নোৱাৰি ন এ পতি ম যে সকলোৱে পালন কৰিলে এইটো বস্তু ভাল লাগে অকলে একো বস্তু কৰি ভাল নালাগে এটা যিকোনো বস্তুত অকলে ভাল নালাগে
উম উম সকলোৱে কৰিলে ভাল নালাগে সকলোৱে মিলি জুলি কৰিব লাগে ক তেতিয়াহে মন টো ভাল লাগে
অ হ'ব তেন্তে পিছত কথা পাতিম আৰু
অ
নে কি কোৱা
পিছত হেল্ল' পিছত পাতিম কথা
হয় হয় হ'ব দে পিছত কথা পাতিম